হেল্ল' অ নমস্কাৰ নমস্কাৰ শুনিছো ন
হয় হয় শুনি আছো।
অ আপুনি এতিয়া কি কৰি আছ
মই অলপ শুই আছিলো ৰব এই মাত্ৰ সাৰ পালো
অ ভাত চাত খোৱাটো হ'ল?
ভাত চাত খোৱা হৈছে অ
অ খোৱা খালো মই
হয় হয়
নেচি কি চব্জি লগত খালো আপুনি
মই আজি আপোনাৰ ঔটেঙাৰ দালি আৰু ঢেঁকীয়া শাক খাইছিলোঁ ভাতৰ লগত
অ অ তেষ্টি দে মোৰো তেনেকুৱাই দালি জোল আৰু সেইটো আলু ভাজি
অ অ অ অ চব্জিত কি খালে আপুনি
হেৰি দালি জোল আৰু আলু ভাজি বনাই খালো
হয় হয়
উম নিৰামিষ খালো আৰু সিখ নাই স
অ আজি নিৰামিষেই বাৰু চবৰে প্ৰায় ভাগৰে নিৰামিষে চাগে আজি হয় আৰু বাকী আমি জলপান হিচাপততো আমি দৈ চিৰা বা সান্দহ গুড়ি বা আজিকালি পঁইতা ভাত
অ অ অ ব্ৰেকফাষ্টটো খাই খোৱা হয় মানে এইবিলাক ন
অ অ মানে এনেই বিহুৰ সময়ত বিশেষকৈ খোৱা যায় এতিয়া নৰ্মেলি আপোনাৰ সাধাৰণতে পঁইতা ভাত বা এনেকুৱা ব্ৰেড চেট খোৱা যায় আৰু গাখীৰ চাহীৰ, আপুনি কি খায়?
তেনেকৈ চিৰা আৰু এইবিলাক পিঠা বনাই সেইবিলাকেই আৰু ন অ সেইবিলাকতো আমাৰো অসমৰে ন।
অ অ অসমৰে হয়
উম
আৰু আপোনাৰ ধৰি লওক কেতিয়াবা আকৌ বনাব ইচ্ছা নাথাকিলে কল চল খোৱা যায় চাৰি পাঁচ টামান কল খাই দিলো হৈ গ'ল আৰু ৰাতিপুৱাই অ আৰু এনেই মাছ মাংস বুলি ক'লে কি কি খায় আপুনি অলপ জনাবচোন?
মাছ মাংস বুলি মই চব মাছতটোহে খাই অ, অকল সেইটো নাখায় মানে কুহিয়া সেইটো চিনি পাও না সেইটো, পানীত যে থাকে তেনেকুৱা মানে অকল চাব নিচিনা দীঘল যে হয় সেইটো।
অ অ অ অ অ আমি বাৰু কুচিয়া বুলি কওঁ বাৰু,
অ অ,
অ কুচিয়াটো বাৰু আমাৰো, অঁ সেইটো নাখায় অকল অঁ,
অ খাবলৈ ভাল নালাগে মানে মাছ। টো ইয়াতে অ হেৰি মাছ এইবিলাক ঘৰি।
অঁ,
আৰু সেইটো। ৰৌ মাগুৰ আৰু এইবিলাক চিংগি, চিনি পোৱা ন অ সেইবিলাক অ, আপূ কি কি মাছ খায় সবতে খাই চাগে।
অ মই এনে, অলপ কে ভাল উৎসৱ থাকিলে ধৰি লওক চিতল ইলিচ সেনেকুৱা ধৰণৰ। আৰু যদি এনে সাধাৰণতে মানে কি আৰু মাগুৰ মাছ, শিঙি মাছ, কাৱৈ মাছ। গৰৈ মাছ।
অ
মোৱা মাছ অ ধৰণৰ এনে কি চবেই খাই আৰু ক'ব গ'লে বেছিভাগ মানে। নামবিলাক মনত অহা নাই।
অ, মনত নাথাকে মানে মানে, উম, মানে তেনেককা সুধিলেও হয় মানে কি কি মাছটো নাখায় বুলি ক'লেও হয় মানে। নখোৱা নখোৱা অ, নোখোৱাটো খাই। নোখোৱা নোখোৱাটো কম হয় ন মানে
অ, অ নোখোৱাতোৱে এইবিলাক এতিয়া মানে নদীত যিবিলাক মাছ পায় এইবিলাক খাৱেই আৰু সাগৰৰ মাছ বিলাকে এতিয়া
অ সেইবিলাকেই আৰু অ, এ, আপোন আপোনাৰ হেৰি এতিয়া মানে এতিয়াতো বাৰিষা চিজেন ন। এতিয়া আৰু লগতে তেনেকা মানে ধান লগোৱা চিজনে হয়। সেইটো বতৰত ন সেইতে এতিয়া মানে আপোনাৰ পালে কেনেকা চলি আছে মানে বতৰ খিনি মানে বৰষুণ কেনেকুৱা দেখিছেনে। বানপানী তেনেকুৱা হৈছে নেকি আপোনাৰ এৰিয়াত সেইটো অলপ কৈ দিয়ক।
অ, থাকে থাকে এতিয়া গৰমৰ হিচাপতো বৰষুণতো আমাৰ অলপ মই থাকো গুৱাহাটীত গুৱাহাটী। নদীখন মানে মেঘালৰ ওচৰতে ক'ব গ'লে।
অ,
বৰষুণটো বহুত বেছি হৈ আছে মানে বহুত বেছি আৰু মানে কি হৈছে মই বাইক ওলাব ওলাই যাব নোৱাৰো মানে এনেকুৱা হৈছে কি যদি হঠাৎ বৰষুণ দিয়ে পুৰা পানী জমা হৈ যায় মানে।
অ।
তাত মানে কি পানীও পানী আপোনাৰ কঁকালত ওপৰত পানী গুচি যায়। এতিয়া তাৰ কাৰণে এনেকুৱা হৈছে যে মই ঘৰত উভতি আহিব নোৱাৰোঁ মানে এনেকুৱা হৈছে। মানে যদি মই উভতি আহিব পাৰো এইটো ডাঙৰ কথা নহয়। কিন্তু বাইক খন বেয়া হৈ যাব পোৰা।
অ তাকটো অলপ দও আছে চাগে ন। তাৰ কাৰণে মানে অলপ বৰষুণ দিলেহে মানে পানীটোত জমা হৈ যায় মানে।
পানীটো পৰা চব পিনৰ পুৰা পাহাৰৰ পানী বিলাক জমা হৈ যায় মানে।
উম। আমাৰ ফালে মানে মই গাঁৱত থাকেতো মানে গাঁৱত এনেই এতিয়াতো মানে চব ধান লগোৱা হৈ আছে মানে সেই এতিয়া মানে আমাৰ ফালে বৰষুণতটো মানে মিডিয়ামো দিছে। মানে বেছিও নহয়, বেছি কমো নহয় তেনেকুৱা মানে যিমান লাগে সিমানে মানে। ইমানে দি আছে মানে।
অ, অ'।
মানে দান লগোৱাটো প্ৰায় নাইনটি পাৰ্চেণ্ট মান শেষ হলে আৰু নম ফালে।
অ, অ' কঠীয়া ৰুই আছে আৰু।
অ, অ, অ' দান ৰৈ আছে মানে।
অ', অ।
আমাৰ ফালে তো মেইন হেৰি হ'ল হেৰি কলে মানে সেইটো পথৰৰ মানে সেইটোৱে আৰু দাম। এয়া জুন, জুলাই মাহত মানে সেইটোয়ে মানে কাম আমাৰ।
সেইখিনি সময়ত মানে প্ৰধান সময় আৰু অ'।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
তাৰপিছত আপোনাৰ ধৰি লওঁক অ, আঘোন, পুহ মাহত মানে কাটা ষ্টাৰ্ট হব নেকি? আঘোণ মাহৰ পৰা। কাচিৰে যে কাটে।
অ, অ' এইটো হয় অ, অ।
অ, অ চাৰি মাহ মানত হৈ যায় আৰু ন খেতি? মানে পুৰত হৈ যায় অ, অ।
এতিয়া মানে এতিয়া লগাইছো মানে তাৰ পিছত মানে চাৰি, পাঁচ মান থাকিবলৈ হৈ যায় আৰু মানে তেনেকে কটাটো ধানটো।
অঁ, অঁ, অঁ, অঁ আৰু কওক কিবা যদি ধৰি লওক আৰু অ, ধৰি লওক মই আঞ্জাৰ কথাই কওঁ। অ, এতিয়া ধৰি লওক মই গাহৰিৰ কথাটো অলপ পাতো ধৰি লওক। গাহৰি আৰু কি-কি ধৰণৰ খাব পাৰি ধৰি লওক, মইতো খাইছো আপোনাৰ কচুৰ লগত খাইছো, তিলৰ লগত খাইছো। পুৰি খাইছোঁ। আৰু ধৰি লওক মাটি মাহৰ দালিৰ লগত খোৱা গৈছে আৰু কিবা বেলেগ কিবা অ', অ', আৰু আৰু মনত পৰা নাই মই বহুত ধৰণৰ খাইছো আৰু এটা। লাই শাকৰ লগত খাইছোঁ বাৰু অ, আৰু আপুনি অলপ জনাবচোন?
অ, এইটো আপুনি খাব পাইছে ন নাই এই এইটো যেনেকা মানে এইটো যে অ, মাংস গাহৰি মাংসটো যি শুকান কৰি পেলাই মানে চব্জিৰ লগত খায় না?
অ', অ', অ', লাহ সেনেকে
হা খাই পোৱা নাই ন তেনে তেনেকোৱা বনাই পেলাই মানে এইটো কচুৰ লগত খালে মানে বেছি ভাল মানে।
অ', অ', মানে বেছি দেহত লাগে আৰু।
অ, বেছি দেৰ আৰু এইটো মাটিডাল-মাটিডাল লগত খালেতো আৰু বেছি ভালেই মানে। কেতিয়াবা কেতিয়া অ, অ, কেতিয়াবা খাই চাব পাৰিব আপুনি। উ'ম, অলপ মানে উ'ম। অলপ মানে শুকাব লাগিব আৰু ন ৰ'দত থ'লে মানে শুকাই মানে এদিনমান থ'লে হয় আৰু।
অ, মানে গাহৰি মাংসটো ৰ'দত শুকাব লাগিব?
অ', অ',
অ', অ', অ', তাৰপিছত মানে সেইটো সেনেকে সেনেকে ডাইৰেক্ট নে আৰু বেলেগকে গৰম কৰিব লাগিব মানে?
উ'ম, গৰম মানে অ, অলপ। হেৰি ফ্ৰাই কৰি থ'ব লাগিব, সেইটো তাৰ পিছত অ, চব্জি ডাইৰেক্ট দিলেই হ'ল আৰু।
অ', অ', আচ্ছা, সেনেকে বেছি দেহাত লাগে ন?
অ, তেনেককা কৰিলে মানে বেছি টেষ্টি মানে এইটো।
অ', আৰু আপুনি ধৰি লওঁক এ মাছৰ কিবা জানে নেকি এনেকা বেলেগ কিবা ষ্টাইলৰ?
মাছৰটো মই চব্জি ডাইৰেক্ট দিলে খাবলৈ ভাল নালাগে ডাইৰেক্ট হেটি হেৰি তেনেকা কৰলে ভালে হয় মানে ফ্ৰাই শুকান যে ফ্ৰাই এটা কৰে ন তেল লগত? অ', তেনেকা উম, তেনেকাে কৰি পেলাই কিবা আৰু এক্সট্ৰা চব্জি থাকিবলগীয়া হয় মানে।
অ'। আৰু আপোনাৰ এই পচা মাছটোও ভাল লাগে খাই মানে চব্জি মানে চাটনি হিচাপত।
চাটনি হিচাপত ন? সেইটো সেইটো অ', মাছৰ হেৰি মাছ শুকান চাটনি হ'লেতো বেছি ভাল মানে। আমাৰ সেইফালে মানে চাটনি এটা আছে নাফাম বুলি কয় এইটো চিনি পাওনা নাই সেইটো মানে
অ', অ'।
উম, চিনি পাও নাই?
অ', চিনি নাপাওঁ দিয়ক মইটো।
উম, সেইটো মানে চাটনি নিচিনাই হয় বাৰু ডাইৰেক্ট মানে সেইটো কিবা-কিবি বনাই পেলাই মানে ডাইৰেক্ট দিয়ে আৰু মানেটো এইটো মানে অকণমান গৰম কৰিলে মানে খাবলৈ পাই মানে, হয় মানে এইটো। আপুনি হেৰিত, টাউনতে থাক আৰু আপোনাৰ ঘৰটো ক'ত, মানে টাউনত না গাঁৱত থাকে আপুনি?
মই এনেই টাউনৰ অলপ আৰম্ভণিতে থাকোঁ আৰু মানে ধৰিলওক গুৱাহাটীৰ মানে মালিগাঁও পৰে আৰু। মানে আ আৰম্ভণি আৰু মানে মাজত নহয় পোৰা।
উম।
অ', অ', আৰু ধৰিলওক কেনে কেঁকোৰা খাই নেকি আপুনি? কে
খোৱা-বোৱাটো গাঁৱৰ বেছি লগ উম, লোকেল হেৰি খোৱাবিলাক মানে বেছি গাঁৱত হ'য় না?
অ', হয়, হয়। মানে গাঁৱত ধৰিলওঁক নিজৰ খেতি -বাতিৰ পৰা খাব পাৰি বা এনেকুৱা কিন্তু আমাৰ আমাৰটো মানে বহুতদিন পুৰণা ধৰিলওঁক, বহুত ট্ৰেইনে-চেইনে আহে তেতিয়া অলপ পুৰণাটো পাওঁ আৰু আমি। পুৰণ্‌
অ', অ'। অ', তেনেকুৱাই হ'য় মানে থ অ'
অ', অ'।
এ আমাৰ সেইফালে চ'ব খেতি কৰে না, তাত মানে মানে এ নিজে, নিজে খেতি কৰি নিজেও খাব পাৰে, তেনেকুৱা আ আৰু অলপ- চলপ বিক্ৰী কৰিব পাৰে।
অ', অ', কিন্তু আমি আৰু ধৰিলওঁক সাৰ-চাৰ প্ৰয়োগ কৰা। আমাৰ দেখাত ভাল লাগে দেখাত চব্জিবিলাক কিন্তু সাৰটো বহুত প্ৰয়োগ হোৱা চব্জি খাব লাগে আৰু।
অ', অ'। উম।
তাকে আৰু শেষত এইটোৱে ক'লো আৰু যে মানে ভাল খানা খালে দেহাটো ভাল থাকে আৰু।
অ', অ', সেইটোৱে মানে মেইনটো। অ', দেহাটো মানে, ভাল থাকিলে মানে সেইটোৱে আৰু ন'? উম, উম। অ', তেতিয়া মনে, উম এতিয়া মানে আমাৰ টাইমো হ'ল না? অ', ধন্যবাদ থাকিল আও সেই সময় দিয়াৰ কাৰণে অ'।
হয় হয় ঠিক আছে, অ।